হেল্ল' শুনিছো শুনিছো।
কি কৰি আছিলা অ' অ' শুনিছো শুনিছো কি কৰি আছিলা?
এ তোমাৰ এনেই বিচনাতে শুই আছিলো তুমি?
অ' মোৰ একেই অৱস্থা বিচনাতে পৰি আছো কাৰেণ্ট -চাৰেণ্ট নাই তোমাৰ বতৰো বেয়া বতৰ তাহ মাৰি আছে উ গৰমো কমা নাই।
গমও নাই কমা অ'।
অ' বাকী ভালেই নহয়, ভাত বনাই আছে বনাই আহে
অ' অ' অ' আমাৰ সেই মায়ে বনাইছে বাৰু দেই
অঁ' অ' বাকী ভালে, মোৰ মোৰ ভাল ভাল তোমালোকৰ?
অঁ' এই আমাৰো ভালেই বাৰু দেই। তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে
তাকে মানে কি হয় আজিকালি সময়ৰ মানে যথেষ্ট অভাৱ নিজক সময় দিবলৈ নাপাওঁ আজিকালি। অ' সেইকাৰণে ফোন- চোন কৰামেলাত নহয় মানে কাম বন লাগি থাকিলে। খুব খুব কম ফোন কৰা হয়। মানুহবিলাকলে আজিকালি সম্ভৱ। বা চিনাকি। এদিননো দিনটোত কেতিয়া কেতিয়াবা সময় অকণমান লওঁ, তাৰপিছতে ফোনটো লগাওঁ, মই বোলো আজি ফোনটো কওঁ। অকণমান সময় অকণ পাইছোঁ।
তাকে ভালেই কৰিলা, ভালে কৰিলা।
অ' তাকেহে তোমাৰ সেই এই সেইবোৰ চোৱা নাই চচিয়েল মেডিয়াই শ্ববোৰ চোৱা নাই বাৰু আজিকালি।
কি কিহৰ চৰু বাৰু
আজিকালি মানুহ বিলাকে যে এই লাফিং ক্লাছ লৈছে যে
অ' লাফিং ক্লাছৰ চ' বিলাক ন এ ধৰি লোৱা এনেই মই তোমাৰ এনে চাইছো মানে দেই এনেই তোমাৰ ৰিল- চিলত পাই আছো আৰু সেইবিলাক এই ডাইৰেক্ট মানে শ্ব' হিচাপে চোৱা নাই মানে এ সেইবিলাক মানে চাবলৈ আমাৰ বাৰু কিবা প্ৰয়োজন আছে জানো তুমি ভাব
তাকেইতো তাকে ত
সেই এতিয়া অ' এতিয়া আমি সেই আমাৰ লগৰ কেইটা যদি আমি লগ খাজাও আমাৰ অটমেটিক আমি আমাৰ মানে হাঁহি উঠাৰ কথা ওলাব
অ' আমাৰতো এইবিলাক কথা নাই অ' ওলাব অ'
এতিয়া আমি সেইবিলাক ক্লাছলোঁৱা প্ৰোয়োজন নাই নাই নহয় একো সেইবিলাক চ' চোৱাৰ প্ৰয়োজন এ নাই আমাৰ অ'
কমেডিয়ানৰ ওচৰত গৈ শ্ব' প্ৰিমিয়াম শ্ব'ৰ সেই বুক। কৰি মোবাইলত বা হেয়ত চাই মবাইলত। আমাৰ এতিয়া বস্তুতো মানে এনেকুৱা হৈছে যন্ত্ৰ বিলাকক যে আজিকালি। যে।
অ' সেই মানে ট্ৰেইন ট্ৰেইন কৰোৱা নিচিনা হৈছে আৰু।
অ' তেনেকুৱাই হৈছে মানে। কথাটো গ'ম পাইছে নে নাই। এতিয়া এই মোৰ লগত কাহিনী এটা হ'ল শুনিবা দেই। মই তোমাৰ যোৱাবাট ওচৰৰ গুৱাহাটী কলাক্ষেত্ৰলে মানে চাইন্সৰ প্ৰগ্ৰেমত যাওঁতে। সেই কলাক্ষেত্ৰ কলাক্ষেত্ৰৰ তাতে থকা তোমাৰ ভাড়া ৰুমত আছিলো মানে। গেছ ৰুমত। তাৰপিছতো তাতে আমি। ব বেছি বেছি তিন দিন থাকিলো। আমাৰো তাত এণ্টি চেণ্টি চ'ব ফ্ৰী আমি ভিতৰতে থাকো।
অ' অ'।
তাৰপিছতে ৰাতিপুৱা আমি অলপ মুখ হাত ধুই আমি অলপ ওলাই আহোঁ আৰু। চাহ তাহ খাবৰ কাৰণে আতি হোটেল আছে আতিথ্য বুলি।
আহ।
তাৰপিছতে। কি হ'ল আৰু আমি তেতিয়া আৰু তোমাৰ কি মানে তাত গুৱাহাটী মানুহ বিলাকে। একদম ৰা। ৰাতিপুৱা সিফালৰ ফালে মানুহবিলাকে তাতে কিবা মেম্বাৰশিপ লৈ থয় নেকি কলক্ষেত্ৰ তাত। তাত মানে এ সদায় দৌৰিব আহে ৰাতিপুৱা ৰাতিপুৱা।
অ'।
তোমাৰ কিছুমানে দৌৰিব কিছুমানে য়োগা কৰিব। তাতে ঘৰ কেইটামান আছে মানে তাৰপিছত আমাক। কি হ'ল আমি ধুনীয়াকে পাৰ্ক নহয় মানে এনেকুৱাকে ফিল্ড এখন আছে ফিল্ডৰ চাইডে চাইডে বহিব পাৰি। আহি আছে। লোহাৰ তাতে বহি আছো আৰু হঠাৎ তোমাৰ পিছফালে। হা হা হা হাঁ কে মানুহে হাঁহিছে নহয়। আমাৰো মানে তোমাৰ নিজৰ হাঁহি উঠছে মানে ভৰ খাই গলো ন' ক'ৰ পৰা হাঁহিছে দেখা নাই মানুহোৰ পিছলে ঘূৰি চাই দেখি মানুহ বিলাকে এাৰ তলৰ পৰাওৰলে হাতগেইটা ওৰলেদি হহাকে হাঁহে মানে।
অঁ। সেইটো মানে কি শিকি আছে ন' শিকি আছে নে কিনো হাঁহিবলে অ'।
একাৰচাইজ হেনো য়োগা কৰাৰ লগত এক্সাৰচাইজ কৰে হেনো অ' তাত পিছতে আমি অকণমান মানে সে তেওঁলোকৰ ওচৰলৈ চাপিও গ'লো মানে অলপ চাবলৈ তাৰপিছত গৈ গম পাইছোঁ সিহতেটো এক্সেচাজ হাঁহি টো এক্সেচাজ আচলতে কি গম পোৱা নাই কথাটো হাঁহি একাই মানে হাঁহি আছে মহৌ সৎ মানুহ।
আহ।
হিয়ে মানুহৰ কিমান খিনি মনৰ দুখ বেদনা অৱসান আৰু শৰীৰৰ কিমান খিনি তোমাৰ হৰমন ৰিলিজ কৰা এটা দু দুমিন সমহ ৰিলিজ কৰ পৰা ধৰি কলেষ্টৰেল কমাই দিয়ে। গোটেইখিনি কথা কৈছো হয় নহয় এতিয়া ৰুগীয়া মানুহ ৰুগীয়া মানুহৰ ক্ষ্ৰত গীয়া মানুহে হাঁহিব নোৱাৰে। তেওঁলোকৰ শৰীৰটো অৱ অ' অ' পাহৰি যা আজিকালি মানুহ বিলাক আজি আজিকালি মানুহ বিলাকৰ তোমাৰ প্ৰ্লেম ক'ত যে মানুবিলাকে আজিকালি মানুহ সংস্পৰ্শ নাথাকে। তুমি অথনি জননৰ কথা ক'লা আমি আমাৰ লগৰকেইটাক লগত লগ পালে আমি ইমান মন খুলি কথা পাতো আমি হাঁহি উঠা কথা কওঁ। এজনে আনজনৰ লগত ধেমালি কৰো হাঁহি ধুনীয়াকে আমাৰ এইবোৰ কথাই নাই হাঁহি লগাৰ কথা নাই দুখ বেদনা লগা হাঁহি লগ চাই কথা এইাবিলাক পাতিয়ে থাকো। হয় নাই আ মানুহ হিচাপে আৰু সেইবিলাক ওপৰত এক্সট্ৰাক কে কিবা ক্লাছ ল'ব লাগিব বুলিব নাজানো।
সে সেইয়টো এতিয়া সেই সেইটোতো চাবলৈ গলে একদম লাজৰ বিষয় নিচিনা হয় নে নহয় বাৰু। অ' এতিয়া তোমা হাঁহিবলে বাৰু কোনোবাই বাৰু ক্লাছ লব লাগেনে বাৰু হয় নহয়। এ এ এতিয়া এতিয়া মানে সেই এইবিলাক কেলে হৈছে গম পাইছানে এতিয়া তোমাৰ মানে মানুহ বিলাকে আজিকালি প্ৰথম কথা মানে মানুহ বিলাকৰ লগত কথা নাপাতে। গমাইছা নাই কি কিছুমান ল'ৰা ছোৱালী দেখি দেখিছা নাই বাৰু তুমি এই এনে মানুহ চানুহ গ'লেও আলহী গ'লেও তোমাৰ ওলাই নাহে ঘৰৰ ভিতৰত বা এটা ৰুমৰ ভিতৰতে মানে আৱদ্ধ থাকে সিহতে গম পাইছানে নাই। সিহঁতে মানে তোমাৰ মানুহৰ সতে কথা পাতিও বেয়া পায় আৰু মানে কথা পাতিবলৈ নিবিচাৰেও। গম পাইছা নে সিহতক তুমি মানে সিহঁত ঘৰৰ মানুহকটাই ভাল কে নেদেখে গম পাইছ নে অ' ঘৰৰ মানুহৰ সতে ভালকে কথা নাপাতে।
অ' আজিকালি ঘৰৰ ঘৰৰ মানুহে ঘ়ৰ মানুহৰ লগত আজিকালি তোমাৰ আলহীৰ নিচিনাকে কথা বতৰা পাতে। ডিচকাশচন হলে ইজনে আনজনৰ লগত মতামত শ্বেয়াৰ নকৰে আজিকালি ঘৰৰ মানুহে ঘৰ মানুহ লগতে হোৱাটছএপত একেখন ঘৰতে মেছেজ কৰাও দেখা পোৱা যায়।
তাকে তাকে সেইটো দেখা গৈছে বাৰু এই আচলতে সেইবিলাক সেইবিলাক কাৰণৰ ফলতে কি হৈছে গম পাইছা নাই এতিয়া মানুহ বিলাকে হাঁহিবলৈও পাহৰি গৈছে। গম পাইছা নে নাই অ' সেইটোতো কথাটো এতিয়া সকলো মানুহ বিলাক আজিকালি অকল মোবাইল চাই থাকে গম পাইছ নে নাই চব তোমাৰ ঘৰ খনত যদি চাৰিটা মানুহ থাকে তেনেহলে চাৰিটা মানুহে চাৰিটা মোবাইল লৈ ব্যস্ত হৈ যাব। কোনেও কাৰো সৈতে কথা পাতিবলৈ সময় নাই এতিয়া আলহী এজন যদি আহে তেনেহলে আমি আকৌ আগতে আকৌ আলহী আহিলে আমি ওলাই যাওঁ বাহিৰলৈ আমি আলহীয়ে কথা পাতি থাকে আমি তাত গৈ মেলি চাই থাকোঁ গৈ এনে হলেও। কিন্তু আমি আমিও আলহীৰ সতে কথা পাতো গম পাইছা নে নাই। কিন্তু এতি অ' এতিয়া ল'ৰা ছোৱালী চাবাচোন ঘৰত আছে নে নাই গমেই নাপায়। গম পাইছা নাই ৰুমৰ ভিতৰৰ পৰা ওলায়ে নাহে। এই সেইবিলাকে আচলতে হাঁহি হাঁহিবলৈ পাহৰি যোৱা কাৰণৰ ভিতৰত সেইবিলাক
হয়, এইবিলাকতো গুৰুত্বপূৰ্ণ কাৰণ যে আজিকালি মানুহবিলাক তোমাৰ এনেকুৱা ৰুদনেছ মানে ৰুদনেছ হৈ মানুহবিলাক কঠিন হৈ পৰিছে। মানুহবিলাক ইমানে আজিকালি একেবাৰে চিৰিয়েচ মানে তোমাৰ আই চি ইউ পেচেন্টটো ইমান চিৰিয়াছ নহয়। তেওঁলোকি যিমান-যিমানখিনি ঘূৰাই মানে আৰু লাইফত কথাখিনি কৈছোঁ। এতিয়া সেই সেইকাৰণে হৈছে কি আজিকালি মানুহৰ হৃদ ৰোগৰ হৃদ ৰোগৰ আজিকালি হেৰি বেছি হৈছে। বেমাৰীবিলাক বেছি হৈছে আজিকালি চুগাৰ মধুমেহ ৰোগৰ বেমাৰী বেছি মানসিক আজিকালি এইবোৰ বেমাৰ বাদ দিয়া। শৰীৰৰ বেমাৰতটো আজিকালি ডায়বেটিছি চায়েবেটিছ আজিকালি নৰ্মেল মানে চবৰে হোৱা দেখা পোৱা যায়। মানসিক বেমাৰ আজিকালি মানুহৰ কিমান হৈছে চোৱাচোন! প্ৰত্যেকজন মানুহে ডিপ্ৰেশ্যন আজিকালি সৰু সৰু ল'ৰা ছোৱালী ডি-ডিপ্ৰেচনত কি বস্তু? সকলোৱে আজিকালি ডিপ্ৰেছন বুলি ক খুব বেছি এটা ট্ৰেনদ বুলি নেকি যে আজিকালি বহুত টেনচন বহুত দি ডিপ্ৰেছন সেইবিলাক কথা মানে আজিকালি কমন মানে সৰু সৰু ল'ৰা ছোৱালী ক্ষেত্ৰত। গম পাই গম পোৱা নাই, এতিয়া যিটো যিটো সময়ত মানে মানুহে মানুহৰ লগৰ কথা বতৰা পাতি কৈ পাতি হাঁহি ধেমালিৰে গোটেই জীৱনটো আনন্দময় কৰি তুলিব লাগে। সেইটো সময়ত কেৱল অকল টক টকা ঘটা মেচিনৰ দৰে অকল মানুহৰ লগত কি মানে এই অফিচিয়েলি যে কথা পাতে যে মানুহৰ লগত তোমাৰ ধৰা বয়সৰ তাৰ তম্যয়ো নাচায়। আপোনাৰ ভাল নে আপুনি বুলি মাতিব। আপোনাৰ হেৰি কৰিব।
হয়, হয় অ' এই এতিয়া মানে তোমাৰ কি হৈছে গম পাইছা নাই? এতিয়া তোমাৰ সেই মানুহবিলাকে যে এনি টাইম যে অকল মোবাইলত থাকে গম পাইছা নাই। ধৰি লোৱা এতিয়া সিহঁতে বাহিৰৰ পৃথিৱীখননৰ কথা গমেই নাপায় গম পাইছানে? তোমাৰ এতিয়া ধৰি লোৱা আমাৰ একো কথা নাই আমি ধৰি লোৱা এতিয়া তোমাৰ সেই বন্ধু বান্ধৱীৰ লগত এনেকে কথা পাতি থাকিব পাৰো ধুনীয়াকে হয় নহয়? আমি কেতিয়াবা ধৰি লোৱা ওলাইও যাওঁ হয় নহয়। আমি দিনটো তোমাৰ সন সন্ধিয়া লাগিলে কেতিয়াবা ওলাইো আহো চব আহি একেলগ হৈ মেলি কথা পাতো হয় নহয়? আমাৰ একো কথা নাই। আমাৰ ধৰি লোৱা আমি যদি কিবা দিপ্ৰেচ ফিলো কৰিছো তেনেহ'লে কি হয় আমি সেই লগৰীয়া সৈতে যদি আমি কথা পাতি দিওঁ কথাবিলাক শ্বয়াৰ কৰো। তেনেহ'লে আমাৰ সেইবিলাক ডিপ্ৰেচনবিলাক নাই কিয়া হৈ যায় গম পাইছানে নাই? এতিয়া তুমি চোৱা যিসকল ল'ৰা ছোৱালী তোমাৰ এনি টাইম ৰুমৰ ভিতৰত সোমাই থাকে। গম পাইছানে নাই বাহিৰৰ বাহিৰলৈ ওলাই নাযায় সেইসকলৰ জানো বন্ধু চন্ধু থাকে। থাকিব জানো? হয়নে নহয়! আমি এতিয়া যেনেকৈ আমি কথাবিলাক শ্বেয়াৰ কৰো ইজনে সিজনৰ সৈতে। সিহঁতে কাৰ সৈতে কৰিব ছেয়াৰ হয়নে নহয় আৰু মানে মুখামুখিকৈ যদি কথা পাতিলৈ নাপায় তেনেহ'লে সেইবিলাক মানে কিবা নালাগে।
হয়, হয় এতিয়া এই এতিয়া তুমি এই ক্ষেত্ৰত আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই এটা কথা কৈছিলে মন পোৱা নাই? এনেতো লক্ষ্মীনাথ বেজবৰুৱাকতো আমি ৰসৰাজ বুলি গম পাওঁ। অ', আচলতে তেখেতৰ তুমি লিখনীবিলাক পঢ়িলে গম পাবা আচলতে তুমি মানে আচলতে সঁচাকৈ ৰসৰ ভঁৰাল আচলতে। গোটেই কাহিনীবিলাক কৌতুহক কৌত তুহল কৌতুক গোটেইখিনি মানে কিৰিইউচিটিৰ পৰা ধৰি গোটেইখিনি সোমাই আছে গম পাইছা নাই! এতিয়া আহ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে আমাৰ হাঁহি আমি হাঁহি মহৌষ-মহৌষধ বুলি গম পাওঁ আমি আমাৰ। সেই ক্ষেত্ৰত শৰীৰৰ বাবে। আমি যিমানখিনি এক কৰো হাঁহি এটা তাৰ ভিতৰত অন্যয়তম হয় নহয় নহয় এতিয়া নাহা এতিয়া নাহে কোনে পোনেনো নাহে যোনবিলাক অ এতিয়া সেই ক্ষেত্ৰ মানুহ বিলাক টো
উম, অ' এই এতিয়া সেই বেমাৰী মানুহ বিলাকেহে তোমাৰ হাঁহিব নোৱাৰে গম পাইছা নাই। এতিয়া যিসকল তোমাৰ বিচনাত পৰি থাকে একদম দ নোৱাৰে সিহঁতেহে আচলতে হাঁহিব নোৱাৰে গম পাইছা নে। কিন্তু এতিয়া ধৰি লোৱা নৰ্মেল মানুহে যেতিয়া হাঁহিব নোৱাৰা হৈছে। ন'হলে সেইটো আৰু কি ক'ম আৰু তাৰ বিষয়ে।
হয়, হয় এতিয়া এতিয়া তোমাৰ সেই লক্ষ্মীনাথ বেজবৰুৱাই ক'লে যে আমি কি কলে কৈছে আমাৰ আমি অসমীয়া মানুহ বিলাকে বোলে হাঁহিব নাজানো বুলি কৈছে গম পোৱা তেখেতে এখন কিতাপ লিখিছে হাঁহি বুলি।
হয়।
গম পাইছ নে?
উম, পাইছো পাইছো অ'।
অ' তাৰপিছত তেখেতে কৈছে আমাৰ অসমীয়া মানুহ হাঁহি বহুত প্ৰকাৰ আছে ধৰা কিছুমানে মিচিক কে আহে কিছুমান কিছুমানে খোলা ক আহে কিছুমানে অ, তোমাৰ টিপা মাৰি হাঁহে চকুৰে হাঁহে সেইবিলাক বহুত হাঁহি মানে হাঁহি প্ৰকাৰ আছে।
আছে আছে ভাগ আছে হয়।
প্ৰকটো হাঁহিৰ মানে মিনিং বেলেগ প্ৰত্যকটো হাঁহি তোমাৰ ইফেক্ বেলেগ বেলেগ পই মানে শৰীৰত।
পৰে পৰে নিশ্চয়।
টত আমি বোলে কোনটো জেগাত ক'ত হাঁহিব লাগে আমাৰ মানুহ বিলাকে আমি সেই কথাবলাক নাজানো নাজানো বুলি লক্ষ্মীনাথ বেজবৰুৱা কৈ থই গৈছে, আচলতে হয়ও কথা সঁচাকৈয়ে নাজানে এতিয়া কি হয় আমাৰ কিছুমান পৰিস্থিতিত কেতিয়া যিটো পৰিস্থিতি আমি হাঁহিব নালাগে কেতিয়াবা সেইটো পৰিস্থিতিত হাঁহো।
অ, হাঁহি অটমেটিক ওলাই যায় দেখিছা নাই এতিয়া আমি আমাৰ কেতিয়াবা কি হয় আমি তেনেকুৱা লগৰৰ চকুলে চালে আমাৰ চকুৰে চকে পৰিলে হাঁহি উঠি যায় গম পাইছ নে। গতিকে সেইবিলাক আচলতে অকমান তেনেকুৱাই কথাবিলাক।
উম।
এইটো আমি মানে যিটো পৰিস্থিতিত তোমাৰ চাবাচোন কেতিয়াবা একদম পুৰা চিৰিয়াছ চিটুৱেশ্যনত আমাৰ এনেকে চকুৱে চকু পৰিলে একদম পুৰা হাঁহি উঠি যায় সেইবিলাক সেইবিলাক জেগাততো আমি হাঁহিব নালাগে হয় নহয় কিন্তু আমাৰ সেইবিলাকতে বেছি হাঁহি ওলায়। এই বিলাক আচলতে ইমান ভাল নহয় বাৰু দেই কথাবিলাক।
গতিকে অ, সেইখিনি আচলতে আমাৰ সেই কণ্ট্ৰলটো বা হাঁহিৰ ওপৰত ধানত থাকিব লাগে। কাৰণ গোটেই গোটেইটোৱে এটা মানুহৰ আচলতে কমিউনিকেশ্যন প্ৰক্ৰিয়া বা গোটেইটো এটা মানুহৰ সামাজিক প্ৰক্ৰিয়া কাৰণ সমাজৰ ক্ষেত্ৰত কোন খিনি কি খিনি কৰিব লাগে সেইখিনি যনে আমি নকৰো আচলতে বা আমি যদি পৰিস্থিতি বা উ স্থান কাল পাত্ৰ সাপেক্ষে যদি আমি আচৰনবোৰ যদি ঠিক নকৰো আচলতে গোটেই পৰিৱেশতটো বেয়া বা মানুহৰ আমাৰ আচলতে ব্ক্তিত্বতটো বেয়া হোৱা দেখা পায় গতিকে আজি যোনখিনি আমি কথা কথা পাতিলো হাঁহিৰ ওপৰত হাঁহি আমাৰ বৰ্তমান